হেল্ল' হয়-হয়।
হয়।
আপুনি অকণমান ৰখি দিয়ক, হয় নমস্কাৰ দাদা। হয় আপোনাক মই। এটা এ ফোনৰ যোগেদি এটা মই কথা কবলে ওলাইছো। যে আপুনি অকমান ৰখক হয়-হয় অহা অ', অহা আহ কালিলে আমাৰ। এই নামঘৰত এটা আমি জুবিন দাৰ ক্ষেত্ৰত আমি। এ এটা। শ্ৰ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিষ্ঠা-প্ৰতিষ্ঠা কৰিছো। সেইবাবে আপোনাক মই নিমন্ত্ৰনটো জনালো আপুনি আহিব সন্ধিয়া। সন্ধিয়া সাত বজাত আমাৰ এ।
আমাৰ হিয়াৰ আমঠু জুবিন দাৰ কথাই কৈছে চাগে তেওঁ আজিলৈকে ন্যায় পোৱা নাই। সেইটো প্ৰসংগত আপুনি কি কব বিচাৰে?
হয় হয়। হয় মই এইটো মই চৰকাৰক দুখিব বিচাৰোঁ যে। এ চৰকাৰে, এআমাৰ চৰকাৰে আমাৰ মৰমৰ জুবিন দাক ন্যায়টো এতিয়ালৈকে দিব পৰা নাই সেইবাবে মই বহুত দুখিত। আৰু আমাৰ বহুতো লোকে ডেকা সমাজে বহুতো প্ৰতিবাদ কৰি আছে জুবিনদাৰ ন্যায়ৰ বাবে
হয়, হয় সেই সেইটো আমাৰ অসমৰ ৰাইজে এ জুবিনদাৰ ন্যায় লৈ পুৰা কাম চলাই আছে। তেওঁ এতিয়ালৈকে বৰ্তমান ন্যায় পোৱা নাইগে বাৰু। হেল-হেল্ল', হেল্ল'।
তই ৰ'হ।
হেল্ল' শুনা পাইছে শুনা পাইছেনে? হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। অহ, শুনা পোৱা নাই? হেল্ল, ' হেল্ল'।
হেল্ল-হেল্ল', হেল্ল', হেল্ল'।
হেল্ল'। হেল্ল' অহ, এতিয়া শুনা পাইছে?
হয়।
আমি সকলোৱে ভাবিয়ে আছিলোঁ আমাৰ তাৰমানে যোগাযোগটো অকমান হেৰি গৈছিলে।
জুবিনদাৰ বিষয়ে জু-জুবিনদাৰ বিষয়ে কৈছিলে আকৌ।
হেল্ল'। জুবিন দাই যাতে আমাৰ অহ, নহ'লে যাতে জুবিন দাক জীয়াই ৰাখি সেইটোকে